হেল্ল' হেল্ল'
শুনিচানাই?
শুনিছো এতিয়া।
আহ
ক ঘৰতে আছ অ
দৈ গৈ পালাগে মানে।
অ আহিলো কিন্তু হেৰি আৰু দৌৰা ইমান ভালদৰে নহ'ল এই পথাৰৰ কামখিনি আছে যে কৰা নাই ভালদৰে।
মোৰো তেনেকে কন্টিনিউ হোৱাই নাই পথাৰ চথাৰ এনে লাগি আছো আৰু গৰম। ৰ'দ যিটোহে দিছে তামাম
অ উম! তাৰপৰি আমাৰ আইতাজনী গা আমাৰ আইতাজনী গা ইমান ঠিক নহয়। জগাটো অসুুস্থ হৈ আছে। এ আজি কেইদিনমান আগত মেডিকেলৰ পৰা আনিছো এতিয়া এই সেইটো কাৰণে এটা খবৰটো লৈ এপাক লৈ আহো।
অ অ
ই আমা তাকে ভাত পানী বনাইছেনে নাই ঘৰত।
বনামে হে বোলো ভাত পানী বনোৱা নাই। বনাম হে ভাত পানী বনোৱাই নাই মই।
অ অ আমাৰ আজৰি হৈ আহিছো বাৰু। এ ফাপা আহি এতিয়া দেৰিলৈকে থাকিবলৈ দিগদাৰ ও। পথাৰলে গলে মানে ভাগৰটো লাগি আহে যে সোনকালে ন। গলে আকৌ কাইলৈ ৰাতিপুৱা যাবই লাগিব মানে কঠিয়া এতিয়া ক আজি আকৌ তি চাৰিডৰা দি থোৱা আছিলে বোকা কালি। এতিয়া মায়ে মই ৰুলো কিন্তু তিনডৰাহে ৰুবৰি হল আৰু এডৰা থাকিলে তাৰ ওপৰত আকৌ। আকৌ দেতাই সন্ধিয়া সময়ত আকৌ গোটেইখিনি মাটি তিনিবঘা হাল বাই দিলে। সেই তিনিবঘা এতিয়া ৰুবই লাগিব উপায় নাইকিয়া সেই তিন বিঘান নো
এই বতৰতোয়ে ব চাই ল'ব লাগিছিলে আকৌ ৰ'দ ইমান দিছে সেই কেনে
যোৱাতটো অলপ কঠিন হব ন, অ।
মানে কথাটো শুন আকৌ আমাৰ মানে আধি খিনি আমাৰ এই তিনিআলি ও ওচৰৰ মানুহৰ ঘৰৰ পৰা লৈছো সেই মানুহ ঘৰ মানে আধিক কে লৈছো সেই মানুহ ঘৰে এতিয়া গোটেইখিনি মানে দ জেগা মুৰণিৰ নিচিনা অলপ জেগাটো, সেইটো কাৰণে মানে বাৰিষা। খোৱালি সেই তাত পানী থাকেই সেইটো কাৰণে মানে ইমান দিগদাৰ নাই সেইটো কাৰণে পানী বৰষুণ ৰ'দ দিলেও বৰষুণ দিলেও তাত মানে ৰুবলৈ বৰ ধুনীয়া হয় বোকাও ধুনীয়া হয় তো
নহয় মই সেইটো কথা কোৱা নাই পানীৰ কথা কোৱাই নাই। মই কৈছোঁ যে মানুহৰ কষ্ট কাৰণে এতিয়া মানুহক ৰুওঁতে অলপ কষ্ট নহয় নি ৰ'দত। তোমাৰ ৰোৱা টাইমতটো ৰাতিপুৱা চাৰিটা বজাৰ পৰা নটা বজাতকে পাঁচ ঘণ্টা যি ৰুলে। আমাৰ যদি তোমাৰ তিনটা পৰা তিনিটা আকৌ চাৰিটালৈকে ৰ'দ থাকেই চাৰিটা বজাত তে
উম উম উম।
কষ্ট হব নহয় মানুহবিলাকৰ।
উম আজি চাৰে দহ। হা তহঁতি যোৱাৰ লগে লগে মই হাৰ পাই লৈ মোবাইলটো। এ ঘণ্টামান ৰিল চলালো। তাৰ পিছত চাৰিটা বাজিলে তাপা লগৰ এটালৈ ফোন কৰিলো ফিল্ডলে যাওঁ নে বোলো, আহ সি ক'লে
অ
ফোন কৰিলে মই সেইটো বাৰু তালে ফোন কৰিলো ফোন ৰিচভ নকৰিলে জানো কি হলে। তাৰ পৰা মই নিজে গুচি গলো আৰু। অকলে অকলে ফিল্ড হলে, তাত গৈ লৈ দৌৰিম বুলি ইমান ভবা অ অ তালৈ ভবা নাছিলো দৌৰিম বুলি, খালি চাৰিবাঁ কেইটা মাৰি দিলোঁ আৰু। হ'লো আনি তোনি মাৰিছো আৰু তাৰ পিছত
কিমান সময়ত মাৰিলা?
টাইমিংটো নাই চোৱা, মানে তোৰ
অ
অ
অ
তোমাৰ নেটো ভাল নহয় নেকি মাতটো লাগ লাগি
অ
কেনে মাততো একেবাৰে লাগি লাগি আহিছে মাত মাতটো বহুত বেয়াকে আহিছে। ভাল সেকানে অকমান লাগি লাগি আহি আছে
অ
এতিয়া আহিছে অ অকমান
উম
এতিয়া ভাত খালা?
ভাত বনাই বনাই থৈহে অহা হৈছে এই ইয়ালৈ আহিছো যে সেইটো কাৰণে ভাতটো ইয়াৰ পৰা গৈ লৈহে খাম। এ থাকিব নোৱাৰা নিচিনা গৰম পৰি গৈছো অ ফেনৰ তলত তলত থাকিলেও ফেনৰ গৰম গৰম হাৱা আহে।
গৰমত বুলো ভুকে নালাগে।
উম সেইটো কথা ঠাণ্ডা এতিয়া যদি ফ্ৰিজত পৰা পুৰা ফ্ৰিজিং পানী খ খাই থাকো ত' তিনদিন চাৰিদিন আমি এতিয়া ফিজিং পানী খাই নথকা আ মানুহ খাই দিয়াৰ লগে লগে টোৰ বেমাৰ হৈ যাব পিছত থাকিব নোৱাৰা হৈ যাবা।
হম হম তাকে
বাকী জিম চিম লৈছ জানো?
জিমটো যোৱা নাছিলো এ এক তাৰিখৰ পৰা এতিয়া ভাবিছো যে তোমাৰ এডমিশনটো লৈ ললে মই এতিয়া খেতিত লাগিম ন বহুত দিনেই যাব তাত মই আগষ্টত খোলাই ভাল হ'ব।
উম
উ, আৰু দৈ মেলি আছোৱেই।
উম। তই মোৰ মতে এতিয়া তোৰ যিটো ফেট আছে, তই শ শুন আকৌ কথা ক তোৰ তোৰ যেতিয়া যিটো ফেটটো আছে পেটৰ বা চৰ্বিটো আছে বডিটোৰ। তই সেইটো তোৰ ৰাণিং কৰি আৰু তই ডাইটটো অলপ ফ'ল' কৰিব লাগিব খালি। তই কে-কেইটা-কেই-কেই টাইম ভাত দিয়?
অলপ টাইম,
হা
অকল ৰাতি খাওঁ ভাত মই দিনত নাখাৱেই
দিনত নাখাওৱেই ইমান কম কৰোতে তো ইমান হেৰি হৈ আছে তই ৰাণিং ভাই তই শ্ল' শ্ল'কে মাৰ খালি তো ৰেগুলাৰ পাঁচ কিলোমিটাৰ মাৰ ৰেগুলাৰ পাঁচ কিলোমিটাৰ মান ভৰি বিষ ভৰি বিষ হেৰি বিষ তই এইবিলাক নাচাবি তোৰ একমাহ তই দৌৰি দে তই দহ কেজি এনেই খহি যাব এক মাহত মই ক'লো নহয় মই নিজৰ লগতে প্ৰমাণ মই মাজতে বালিত দৰিবলৈ গৈছিলো ন এহেতি বিলাকে, কোনো গমেই নাপায় সীমান্ত ৰক্তিমহতে সেতি গম নাপায় মই যেতিয়া সিহতিক ফোন কৰিলো হিহতি নাযায় মই অকলে অকলে এই ঠাকুৰ দলনি লৰাটোৰ হেৰি অ দৰণি দৰণি মানে লগৰ কেইটামান লগত হহঁতৰ লগত মাৰোগৈ তোৰ সিহঁতিবিলাকে মোক ফালি চিলি লৈ গুচি যায় কিন্তু মোৰ ৱেইটটো সৰু থকা দেখি মোৰ সিহতৰ পিছে পিছে ইমান একদম দৌৰো সিহঁতি দুই পাক মাৰি হোৱাৰ পিছতো মই মাৰিয়ে থাকো মানে হেঁতক বয়স হোৱাৰ পিছতো মই মাৰিয়ে থাকো পাঁচ কিলোমিটাৰ মাৰিমেই জেদ লৈ লওঁ জেদি যোনদিনাখন নোৱাৰো সেইদিনাখন দৰকাৰ হলে আকৌ বিশ মিনিট মান ৰৈ লৈ আকৌ কম কমপ্লিত কৰিহে তাস্কটো কমপ্লিত কৰিহে তোৰ মই বেলেগ জাপলে যাওঁ জাপ মাও মই বহুত পাৰি গৈছিলো তোৰ এতিয়া আকৌ এই গেপছ পৰা নোৱাৰা হৈ গৈছো অলপ। আজি তথাপিতো আহিছেই হলেও আৰু অলপ টানী দিলে মোৰ আহি যাব মানে এতিয়া এতিয়াতো পঢ়াটোৰ লগত কথা এতিয়া মই যিখিনি নোৱাৰো মানে মোৰ এতিয়া মেটছটোত প্ৰব্লেম হৈ গ'ল। মানে মেটছটো এনেকুৱা এইবিলাক অং হ'ব মই আগতে নাপালো না। আমি এম চি কিউ ইমান না পোৱা নহয়। গম পাইছ নে নাই?
তহঁ তহঁতি খিনিয়ে এম চি কিও পাইছিলি?
পাইছিলোঁ। হলেও মানে আমি পঢ়িছোঁ যিকন টাইম থাকে।
আমি এই বিলাকে এম চি কিও খুব কম গম পাইছিলো, এম চি কিও কম হোৱা দেখি আমাৰ এতিয়া প্ৰব্লেম হৈছে। সেইটোহে কথাটো আৰু আমি ইংৰাজীটো ইমান তেতিয়া ভালদৰে নপঢ়িলো। আমাৰ মানে এই মই সৰুতে যি ক স্কুলত পঢ়িলো ইয়াত তোৰ এল পি স্কুলৰ শিক্ষাটো ইমান ঠিক নহলে। সেইটো কাৰণে মোৰ তাৰ বেছটোৱে খেলি মেলি হৈ পৰিলে মানে। পঢ়া যিটো হেৰি আছিল
তোমাৰ থাৰ্ড গ্ৰেড আহিব, ফৰ্ড গ্ৰেড আহিব। আকৌ তোমাৰ আহিব নহয়। ভালকে পঢ়া ওলাই যাব। এই বাৰ আকৌ তোমাৰ ফৰ্ম এপ্ৰিলত হেৰি আহিব মানে থাৰ্ড গ্ৰেডৰ পোৱা বা ফর্ড গ্ৰেডৰ পোৱা পাৰিবা।
মই ভাবি আছ তাকে ইউটিবৰ পা পঢ়িব পাৰোঁ, খালি এইটো মই বুজি পাওঁ, পঢ়িব নোৱাৰো।
কব অসমীয়া বহুত আছে অসমীয়া মানে ধৰি লোৱা এশ টকাত, এশ টকাত তেনেকুৱা কৰ্চ কৰিছোঁ।
অ-অ কৰ্চ তেনেকুৱা ভাল কৰ্চ এটা পালে মই লৈ ল'ম বুলি ভাবি আছো এইবাৰ।
নহলে টেলিগ্ৰামৰ পৰা পঢ়িব পাৰ। নহলে আসমীয়া বহি কিতাপবোৰ পঢ়িব পাৰ যদি
হেৰিকে দুই তিনি বছৰ এইটো ট্ৰাই কৰোঁ, জেদী ৱেইট মোৰ এতিয়া টোৰ চেভেটি থ্ৰী।
মোৰ ভাগৰ বহুত আছে মোৰ এতিয়া নিৰানব্বৈ মোৰ নাইন টি নাইন আছে।
ৰাম, ৰাম। তোৰো তেতিয়া বহুতেই।
কিন্তু মোক দেখাত নালাগে নাই তোমাৰ।
অ।
মোৰ ফাইফ মোৰ হাইটটো ফাইভ পইন নাইন আছিলে অও। আৰু ম-মই বোলে দৌৰিব
তোতকে তেতিয়া মই-মই দেখোন ছয় ফুটে হ'ব লাগিব। তোতকে মই অকন ওখই নিকি? নে সমানেই জানো?
ত মানে মই প্ৰথম দিনা গৈ মই চাৰি পাক মাৰি
অ, পাৰিছ কিন্তু। মই আকৌ প্ৰথম দিনাখন গৈ লৈ তিনি পাকত কে ওপৰত নোৱাৰিলো আকৌ। আমাৰ লগত দুটামান গৈছিল। আছিলে তাৰপিছত ছোৱালী এজনী গৈছিলে। আমি গিতা আমাৰ চুবুৰিটোৰ পৰা গৈছিলো মানে। গৈ লৈ আমি তিনি পাকতকে অকণোৱে নোৱাৰিলো। অকনোৱে নোৱাৰিলো বুলি কৈছো নহয়, ইমানেই মানে মৰকেলেচ আছিলো বুলি কৈছিলো। তেতিয়া। তাৰ পিছত যেতিয়াই মই একমাহ একদম নিজৰ কনফিডেঞ্চক, মাথাক একদম খটুৱাই লগাই দিলো। একদম বডিক মাথাই কন্ট্ৰল কৰা নিচিনাকে কন্ট্ৰল কৰি লৈ যেতিয়া লগাই দিলো এতিয়া একদম ঠিকলে আহি গলোঁ, এ চাইকেল যাও। উম-উম, থাকিলেও যাওঁ, মানে তোৰ চাইকেল কেল লৈ গ'লে তোৰ এক্সাৰচাইজটো হৈ যায় ন? এনেই
এক্সাৰচাইজটো-এক্সাৰচাইটো হয়, কিন্তু আকৌ তোমাৰ দ'ৰাটো মানে কমি যায়, গম পোৱা নাই? মই প্ৰথম দিনাখন চা দুই নম্বৰ দিনাখন চাইকেল লৈ গলোঁ। সেই দিনাখন চাৰি ৰখি গ'ল, তাৰ পিছদিনাখন হেৰি
এ সেইটো, সেইটোতোৰ-সেইটোতোৰ ভাৱনাৰ লগত কথা। গম পাইছ নে নাই? তই যদি ভাবি লঃ তেতিয়া সেইটোয়ে হ'ব। তই যদি তই ভাবি লঃ মই আজি ইমানতো টাইমত কৰিমেই, ইমানটো পাক মাৰিমে, যেনেকে নহওঁক শ্বলো কে হওঁক, স্পিদে হওঁক মাৰিমেই বুলি ভাবিলহ তেতিয়া কোনো কথা নাই। কোৱা। কোৱা কৰিবই প্ৰদী। উম, এতিয়া মানে মই চাইকেল এইখন লৈ যোৱা মেইন কেচটো হ'ল চাইকেলখন ইয়াৰ পৰা তালে লৈ গ'লে এক্সেৰচাইজটো হয়। তাৰ উপৰি এই চাইকেল নচলোৱাৰ পৰা বাইক চলোৱাৰ পৰা যেতিয়াৰ পৰা ল'লো তেতিয়া পা মানে অকমা ৱেটটো অ অকমান হেৰিয়ে পাওঁ, নহ'লে আগতে ভাত খাই চাইকেল মাৰি দিওঁ নহয়। পুৰা ভৰিকেইটা খোল খাইয়ো যায়, ৱেটতোওটো হেৰি হৈ যায় মানে তোৰ ফেটটো বহুত কমি যাবলে বিচাৰে মানে তেতিয়া।
তাকে গৰম যিটো হৈছে এতিয়া চাইকেল মাৰিবলে মন নোযো
উম, এই মই সেইটো চোতটহে মই বাইক ল'লো, গম পাইছ নে নাই? কৰঙনৰ চেপকেইটা এনেকুৱা কাটে নহয়। তোৰ অৱস্থা নাইকিয়া কৰি দিয়ে। পেন পি পিন্ধিব নোৱাৰ তই, অৱস্থা নাইকিয়া হৈ যায়। চব কাটি কুটি এখন, উম। ৰ সুবিধা আছে সেইটো কাৰণেটো দিগদাৰ নাই, কিন্তু মই পালো। সেই সেকাটো পাই লৈ এইবাৰ যে মই গম নহা আগতে বাইক লৈছো বহুত কথা কাৰণেহে। এতিয়াও মই বাইক লৈও পস্তোৱাৰ নিচিনাহে, এটা মাইলেজ কম দিয়ে, এইখনে বাইকখনে, মাইলেছ হা'
কিমান দিছে কিমান দিছে?
ফ'ৰ্টি টু, ফৰ্টি ফাইভ তেনেকুৱা ভিতৰত দি আছে।
ঠিকে দিছে ল'ৰা, মোৰ মোক মোৰ লগৰ এটা পালছাৰ ওৱান ফিফটি আছে তাৰ লগতো বিশ পঁচিশ তেনেকুৱা দিছে গে।
হয়নি? বাহ!
ৱা এ ৱানটুৱেণ্টি ফাইভটো লৈ তুমি ভয় খাই গৈছা, মই এ এন টি ধান্দা মাৰি আছো।
উম, হয়নি? এ সেইবিলাক ইমান দা মী ৰেঞ্জৰ বাইক ল'লে বেলেগ কথা, কিন্তু এই এইখন এতিয়া পালচাৰখন ইমান দামীও নহয় নহয়। কি জান?
অঁ মাইল, মাইলে হা চাৰ্ভিচিং এটা কৰি দিম নি? চাৰ্ভিংচিংটো কি আও তোৰ ম-মবিলটো চেঞ্জ কৰে। আও এয়া এয়া টো চেঞ্জ কৰে। আও তাৰ বাবে কি?
আও বা বাকী এটা কথা কি তোমাৰ চেইনডাল যদি চেন টোত যায় তে
অ চে-চে এ চেন পকেটটো সলাই, উম-উম-উম। মই এতিয়া এই বেগ
আৰু চলোৱাৰ লগতো কথা, চলোৱাৰ লগতো কথা। তুমি যদি চলা তেতিয়া বেয়া। সদায় বাইক বা গাড়ীখন ওপৰত ৰাখিব লাগে বুজি একদম মেক্স গেয়াৰ পাঁচ নম্বৰ, চাৰি নম্বৰ তেনেকুৱা ৰাখিব লাগে। লাগিলে শ্লকে যোৱা।
চাব লাগে ন?
অহ তেতিয়া মাইলেজটো দিয়ে কাৰণ চোৱা আৰু চি এম টো কমি থাকে ন বাইকখনৰ মাতটো কমি থাকে
উম উম হলো মই বাইক এখন মানে মাজুলীলৈ গৈছিলো নহয় কেইদিনমান আগত
অহ
তাত গৈলো আমাৰ
গম পাই যায়।
ইয়াৰ এখন আছে এখন পাতল, গ্লেমাৰ এখনো আছে সেইকেইখন চলা লাবলৈ মানে তোৰ ফিডবেকতো গেৰাচক লৈ যাব বাৰু কিন্তু মোৰ পালচাৰখনত তই গেয়াৰ চেঞ্জ কৰিবই লাগিব দুটা গিয়াৰ কমাবই লাগিব দুই নম্বৰত দিলেই ক্লাছ জোখত মিলিব লাগিব। নহলে
পালচাৰখন গেধা, পালছাখন এখন গেধা বাইকখন উঠিবলৈ মন নকৰে এই বাইকখন অকমান খুলিব লাগিব সেইকাৰণে তেতিয়াহে ভাল পাওঁ এতিয়া মোৰ ভাগৰ ভিনদেও ভাগৰ এখন আছে পালচা ওৱান ফিফটিখন সেইখনত তোমাৰ সদায় অৰুণাচল ৰাণিং হয়, সেইখনত তোমাৰ মানে মই চলাইছো মানে চাৰি নম্বৰ, পাঁচ নম্বৰ মেঠাই উঠাই দিওঁ মই তেনেকুৱা সেইখন মানে পুৰা একদম খুলি থৈছে, এ বাইকটো চলোৱাৰ লগতে কথা স্পীডটো কিমান চলাই। ইঞ্জিনটো মানে কয় বাইক স্পীড চলালে বেয়া হয় স্পীড চলালে বাইকখন ভালে হয়, ইঞ্জিন ইঞ্জিন পোৰাধুনীয়াে হৈ পৰে স্পীদত চেনইস্প ভাল হয় চব ভাল হয় কিন্তু যেনেবা গাতঁ চাটত পেলাব নালাগে আৰু
উম- উম চাই লৈ চলাব লাগে আৰু, ৰাস্তা চাই লৈ চলাব লাগে আৰু তই যদি এতিয়া বোলে খাল বাম চাবলে নাই বোলে গাতা, অহ সেইটো হাইৱে মই হাইৱে এই এইটটি চছেভেনটি ফাইভ তেনেকেই চলাও হাইৱে চেভেনতি ফাইভ এইটিট তেনেকে চলাও সেইটোত থাকিবই মোৰ মানে মই মই বাইকখন কষ্ট বেলেগে কষ্ট পাইছে বুলি নাবোঁ মই দিওঁ বুলিয়েই দিওঁ কাৰণ প্ৰেছাৰটো তেতিয়া বেছি পৰি গ'লে ইঞ্জিনটোত ইস্মুথ হৈ পৰিব সেইটো বুলিয়ে মই এইকেইদিন প্ৰেচাৰ দিয়া অহ স্পীড নচলে নচলোৱাকে নচলোৱাকে লাষ্টত বোলে মই এতিয়া এইখন তেনেকুৱা হে প্ৰবলেম হৈ আছে যে মানে স্পীডত চলা নচলালি পিতেকে চলাবলৈ নাপালে পিতেকটো গুচি গলগৈ মাষ্টৰটো ইয়ালে অহা যোৱা কৰি থাকে সেইটো কাৰণে।
বাইকখন- বাইকখন গেধা হৈ আছে সেইকাৰণে তোমাৰ মাইলেজটো দিয়া নাই এবাৰ খোল খাই গ'লে হৈ অলপ দামী মবিল এটা ভৰাই দিবা তেতিয়া ভাল হয় বাইক।
এ এইবাৰ এই কিনোতে ছশ টকা মোবাইল মবিল ভৰাইচে ছশটকীয়া এটা। ভালটাই ভৰাই দিছো তাৰপা সেইটো মই ভাবো
অ সলাই দিবা, সলাই দিবা।
এতিয়া মই পসত্তৰ, পয়সত্তৰ মান চলালো আঠশ পয়সত্তৰ কিমিটাৰমান মই চলালো আৰু দুহেজাৰ মান চলক দুহেজাৰ -পোন্ধৰশ মান চলক তাৰ পিছত মই সলাই দিম বুলিহে ভাবি আছো
মোৰ ডিজাই খনে মাইলেচ কিমান দিয়ে জানা নাই?
কিমান?
এশ ওপৰত গলে আঠ দি'ব, এশ তলত চলালে তেৰ।
অ হয়নি? ৰাম অ, ঠিক তাকো এতিয়া ত যিটো ব্যৱস্থা হৈছে তো ইথানল
সেইকাৰণেই সেইকাৰনে মাইলেজটো কমিলে নহলে আগত তাতে তোমাৰ মোৰ ষোল্ল ষোল্ল পোন্ধৰ তেনেকা দি এতিয়া এঘাৰতকে ওপৰত যোৱাই নাই বহুত
উম দিনক দিনে সেইটো ব্যৱহাৰ হৈ আহিহে আছে এতিয়া। মানে মোৰ মোৰ ভয় লাগি আহি আছে ইঞ্জিনটো ইঞ্জিনতটো চিইচ হৈ যাব নহয় তেনেকুৱা